অঁ শুনিছ নে?
অ! শুনিছোঁ-শুনিছোঁ। কোৱা?
আহ! কি কৰিছা?
আছো দিয়া এনেই অলপ ভাত খাই উঠিলো। তুমি কি কৰি আছা?
অ এই আছো ৰবা এনেই। এই মইয়ো ভাত খাই উঠিলো বা এইমাত্ৰ।
অঁ!
অঁ!
পিছে খবৰ পাতি ভাল?
ভাল-ভাল-ভাল-ভাল। তোমাৰ?
মোৰো ভালে দিয়া।
অঁ! পিছে কি কৰি আছা আজিকালি?
আজিকালি মই মানে ক'ব গ'লে মই কলেজত আছোঁ। কলেজ চলি আছে, আৰু পৰীক্ষা আহি আছে।
পৰীক্ষা-পৰীক্ষা-পৰীক্ষা পৰীক্ষা ভালকে দিবা।
অঁ!
উম! পিছে ব্যস্ত আছ নে কি?
নাই-নাই ব্যস্ত নাই দিয়া। কোৱা?
অঁ, ব্যস্ত নাই যদি এটা আমি অলপ কথা পাতিব পাৰো অলপ এটা বিষয়ত।
নিশ্চয়-নিশ্চয়। কোৱা কি বিষয়ত কথা পাতিবা?
আমি যোগাসনৰ ওপৰত অলপ কথা পাতো আহা
অ-অ যোগাসন এইটোত এটা ব্যায়াম হয় যিহেতু ভাল কোৱা, ভাল লাগিব কথা পাতি।
অ দিয়া আহাতে চোন কোৱা তুমি যোগাসন বুলিলে কি কি বুজা তুমি এতিয়া?
আহ মোৰ হিচাপত যোগাসন হৈছে এটা শৰীৰ আৰু মন সুস্থ সুস্থ ৰাখিবলৈ এক প্ৰকাৰৰ এটা ব্যায়াম হয় যোগাসন।
উম।
আৰু ইয়াৰ জৰিয়তে আমি শৰীৰ নমনীয়া হয় আৰু মনটো শান্ত হৈ থাকে এই ব্যায়ামটো কৰিলে।
অঁ।
আৰু বহু মানুহে প্ৰতিদিনে স্বাস্থ্য ভাল ৰাখিবলৈ যোগাসন কৰে। আৰু মইয়ো কৰোঁ। মোৰ মতে এইটো এটা ভাল অভ্যাস হয়। আৰু সকলোৱে কৰিব লাগে যোগাসন।
হয়।
অ'। পিছে, তুমি পিছে যোগাসন কৰা নে নাই?
অ', মই কৰো কৰো।
অ'। পিছে, কৰা যদি তুমি কি, কি যোগাসন কৰাটো কিয় ইমান দৰকাৰ বুলি ভাবা?
অ', মোৰ কথা, যগাসনে শৰীৰটো সুস্থ ৰাখে। আৰু তোমাৰ মানসিক চাপটো বঢ়াই দিয়ে। অ', মান ওপৰত। অ', হেৰি মানসিক চাপটো বঢ়াত তোমাৰ ৰখাই দিয়ে। মানসিক চাপটো অকমান কমাই দিব। আৰু নিয়মীয়াকৈ যোগাসন কৰিলে তোমাৰ ধৰা মনোযোগটো বাঢ়ে। আৰু শৰীৰটো ফিট থাকে। ফিটটো থাকিব লাগিব আজিকালি ন? আৰু সেইবাবে সকলোৰে বাবে ই উপকাৰী আৰু। যোগাসন।
নিশ্চয়, নিশ্চয়। যোগাসন সকলোৰে বাবে উপকাৰী। যোগাসনৰ ফলত আমাৰ বহুতো শাৰীৰিক ভাল দেখা যায়।
হয়, হয়, হয়।
অ'।
পিছে, তুমি কোৱাচোন যোগাসনৰ কি কি লাভ আছে?
অ', মোৰ হিচাপত যোগাসনে শৰীৰটো শক্তিশালী কৰে। আৰু।
অ', আৰু নমনীয়তা বঢ়াই আৰু মনটো শান্ত ৰাখে, যোগাসন কৰিলে।
হয়, হয়।
আৰু, লগতে বহু স্বাস্থ্য সমস্যাৰ সম্ভাৱনাও কমাবলৈ সহায় কৰে যোগাসনে।
হয়, হয়।
আৰু আমি যদি নিয়মীয়াকৈ যোগাসন কৰোঁ, তেন্তে আমাৰ ভাল ফলটো সোনকালে পোৱা যাব।
হয়, হয়। ঠিকেই কৈছা।
অ'।
পিছে তুমি কোৱাচোন, ছাত্ৰ-ছাত্ৰীসকলে যোগাসন কিয় কৰা উচিত বুলি ভাবা?
অ'। মোৰ মতে, যোগাসন কৰিলে মনোযোগতটো বাঢ়ে। আৰু সেইবাবে তেওঁলোকৰ পঢ়া শুনাত, সহায় হয় আৰু। আৰু শৰীৰটো সুস্থ থাকে, আৰু ক্লান্তিটো কম অনুভৱ হয়।
অ'।
সেইবাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোগাসন আৰু উপকাৰী বুলি মই ভাবো।
নিশ্চয়, নিশ্চয়। যোগাখন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চয় উপকাৰী। আৰু কৰিব লাগে, সকলো ছাত্ৰ-ছাত্ৰীয়ে যোগাসন।
উ। পিছে যোগাসন কৰোঁতে কি কি কথা মনত ৰখা উচিত?
হা, মোৰ হিচাপত সঠিক নিয়ম মানি যোগাসন কৰাটো উচিত বুলি মই ভাবোঁ।
উ।
আৰু খালী পেটত বা হালধীয়া আহাৰ খোৱাৰ পিছত যোগাসন ক-কৰাটো বেছিকৈ ভাল।
হয়, হয়।
আৰু লগতে, আৰম্ভণিতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ললে ভাল হয়।
হয়, হয়।
উম, সে, বাবো যে যোগাসন কৰিলে এইবোৰ কথা মনত ৰাখিব লাগে।
হয়, হয়।
অ,
ঠিকে কৈছা।
পিছে তোমাৰ মতে যোগাসন আৰু ব্যায়ামৰ মাজত কি সম্পৰ্ক থাকে বুলি ভাবা।
অ, মোৰ মতে, মোৰ হিচাপত যোগাসন এটা ব্যায়ামৰ অংশইে হয়।
অ,
ইয়াৰ ফলত, শৰীৰটো সুস্থ থাকে।
অ,
ত, তোমাৰ নমনীয়তাটো বাঢ়ে, মনতটোও বহুত ভাল হৈ থাকে ভাল লাগি থাকে।
অ,
আৰু যদি তুমি নিয়মীয়াকৈ যোগাসন কৰিলে, তোমাৰ শৰীৰ আৰু মন দুয়ো তাৰ উপকাৰেই হয় আৰু ক'ব গ'লে, আৰু এইবিলাক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো ভাল আৰু তুমি যদি যোগাখনটো কৰা, তুমি দৈনন্দিন জীৱনত কৰা আৰু ত, ভা, কৰি ল'ব লাগে ভাল
অ, হয়, হয়, হয়, ঠিক কৈছা তুমি, তোমাৰ কথাৰ ওপৰতে মতামত ৰাখোঁ।
হয়, হয়।
অ,
আৰু ক'ব যোগাসন কৰিলে আৰু মানসিকভাৱে কি কি লাভ হয়?
আহ, মোৰ মতে যোগাসনে মানসিক চাপ কমাই, আৰু মন শান্ত ৰাখে আৰু কৰি দিয়ে ৰাখে, আৰু ইয়াৰ ফলত মনোযোগো বাঢ়ে আৰু কামতো ভালদৰে মন দিয়া দিব পাৰি যোগাসনত। ফলত, আৰু আমি যদি নিয়মীয়াকৈ আমি যদি কৰিলে, আত্মবিশ্বাসো কিছু বৃদ্ধি পায় যোগাসন কৰিলে।
হয়।
সেইবাবে, যোগাসনটো যোগাসন কৰিলে মানসিকভাৱে বহুতো লাভ আমি পাব পাৰো। উম,
ঠিক কৈছা, বা বৰ লাভ সচাকে পাব বাৰু।
নিশ্চয়, পিছে তোমাৰ মতে যোগাসন কৰাৰ বাবে কোনটো সময় বেছি ভাল।
উম, মোৰ মতে যোগাসণ কৰিলে কোনটো সময় বেছি ভাল। মোৰ মতে মোৰ হিচাপত, পোৱাৰ সময়তটো যোগাসনৰ বাবে আটাইতকৈ ভাল।
অ,
আৰু সেই সময়ত যিহেতু পেটটো খালী থাকে, সেইকাৰণে পোৱাৰ সময়তে ভাল, আৰু সেই সময়ত পৰিৱেশটোও শান্ত থাকে। আৰু মনটো সতেজ হৈ থাকে। আৰু খালী পেট যোগাসন কৰিলে সুবিধাও হয় তোমাৰ।
অ, নিশ্চয় ময়ো বেছিভাগ পোৱাই কৰোও। যোগাসন, খালি পেটত, অ, উম, উম,
পিছে, তুমি কোৱাচোন ছাত্ৰ-ছাত্ৰীসকলে যোগাসন কৰিলে কি উপকাৰ পাব।
অ মোৰ মতে ছাত্ৰ ছাত্ৰী সকলে যোগাসন কৰিলে পঢ়া শুনাত। মনোযোগটো বাঢ়িব তেওঁলোকৰ আৰু তেওঁলোকৰ শৰীৰটো সুস্থ থাকিব। আৰু তেওঁলোকৰ ক্লান্তিটোৰ কম অনুভৱ হ'ব। আৰু মনটোও প্ৰফুল্ল হৈ থাকিব।
হয়।
আৰু এই অভ্যাসে তেওঁলোকৰ দৈনন্দিন জীৱনত বহুতো সহায় কৰিব। মই সেয়ে ভাবো যে ছাত্ৰ ছাত্ৰীসকলে যোগাসন কৰিলে বহুতো উপকাৰ এনেধৰণৰ উপকাৰ বোৰ আহিব পাব।
হয় হয় ঠিকে কৈছা।
অ
পিছে জগাসন আৰম্ভ কৰাৰ আগতে কি কথা মনত ৰখা উচিত বুলি ভাবা তুমি
ত তথা মোৰ ত যোগাসনে সঠিক নিয়ম মানি কৰা উচিত আৰু আৰম্ভণিতে সহজ এখনৰ পৰা আৰম্ভ কৰি লাহে লাহে আগবাঢ়িব লাগে
অ
আৰু প্ৰয়োজন হলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটোও ভাল
নিশ্চয় ঠিকে কৈছা তুমি আমি যোগাসন কৰাৰ আৰম্ভ কৰাৰ আগতে এইবোৰ কথা মনত ৰখাতো নিশ্চয় উচিত
হয় হয়
উম
আৰু পিছে কোৱাচোন তুমি আৰু তোমাৰ মতে যোগাসনৰ আটাইতকৈ ডাঙৰ লাভটো কি
মোৰ হিচাপত যোগাসনৰ আটাইতকৈ ডাঙৰ লাভ টো ক'ব গ'লে শৰীৰ আৰু মন দুয়োটাই সুস্থ সুস্থ কৰি ৰাখে যোগাসনে আৰু নিয়মীয়াকৈ আমি যোগাসন কৰিলে আমাৰ শৰীৰটোও নমনীয়া হয় আৰু মনটো শান্ত থাকে আৰু আমাৰ যোনটো মানসিক চাপ আছে সেইটো মানসিক চাপটোও কমি যায়
হয়
সেইবাবে আমি দৈনন্দিন জীৱনত যোগাসন কৰিলে আমাৰ আমাৰ মানে দৈনন্দিন জীৱনটো বহুত উপকাৰী হৈ উঠিব
হয়
উম পিছে অহ পিছে যোগাসন কৰোতে
স্বাস্থ্যটো কেনেকৈ ভাল ৰাখে যোগাসনে মানে তোমাৰ স্বাস্থ্যটো কেনেকৈ ভাল ৰাখে কোৱাচোন তুমি
উম হুম ত ক'ব গলে স্বাস্থ্যটো মোৰ হিচাপত যোগাসন শৰীৰৰ শক্তি আৰু নমনীয়াটো বঢ়ায় আৰু লগতে শ্বাস প্ৰশ্বাসৰ যোনটো নিয়ম সেই নিয়মতো উন্নত উন্নত হয়
অ
আৰু মনতটো সতেজ কৰি ৰাখে আৰু, আৰু - নিয়মীয়াকৈ কৰিলে তোমাৰ স্বাস্থ্য সমস্যা কমাবলৈ সহায় কৰে।
অ, ঠিকেই কৈছা তুমি। উম,
যে তুমি কোৱাচোন তুমি যোগাসন কৰিবলৈ আনক কিয় উৎসাহ দিবা।
মই ভাবো যে যোগাসন এটা সহজ আৰু উপকাৰী অভ্যাস। ইয়াৰ বাবে বিশেষ কোনো সঁজুলিৰ প্ৰয়োজন নহয়।
হয়,
সেইবাবে নিয়মীয়াকৈ কৰিলে সকলো বয়সৰ মানুহে ইয়াৰ পৰা লাভ পাব পাৰে।
হয়,
আৰু সেইবাবে মই আনকো উৎসাহ দিওঁ যে যোগাসন কৰিব লাগে।
হয়,
তেওঁলোকৰ নিজৰ স্বাস্থ্যটোৰ ভালে থাকিব তেতিয়া।
হয়, হয়।
উম, পিছে - অ, পিছে তুমি তোমাৰ তুমি আৰু এই বিষয়টোত - কথা আৰু কি ক'ব বিচাৰা?
মই এই বিষয়টোৰ ওপৰত - এইটোয়ে ক'ম যে কি হ'ল মোৰ মতে যোগযন সুস্থ - আৰু সুখী জীৱনৰ বাবে বহুত উপকাৰী।
অঁ,
আৰু আমি যদি - প্ৰতিদিনে অলপ সময় যোগাসন কৰো -
অঁ,
তেন্তে ধৰা তোমাৰ শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব আৰু।
অ,
ওম,
ঠিকেই কৈছা তুমি। আমি যোগাসনতো সুস্থ আৰু সুখী জীৱনৰ বাবে বহুত উপকাৰী।
হয়,
উম,
ঠিকে আছে দিয়া দে, ভাল লাগে কথা পাতিম তো -
অ, মোৰো ভালে লাগিল দিয়া তোমাৰ লগত কথা পাতি। অ দিয়াতে। অ,